ভাল, ভাল ক'ত।
মই এইফালে যাব ওলাইছো।
অ', ত তিনিআলিটো বা তোমালোকৰ ঘৰ ওচৰত তিনিআলত আছিলো ক'ত আছা এতিয়া?
মই আকৌ ওলাই আহিলো, তিনিআলি ফেলে।
কোনটো তিনিআলিল গ'লা মই তোমালোকৰ ঘৰ খ
মই মই বিপি তিনিআালি আহিলো। এ কিবা মাৰ মেডিচিন এটা নিব লাগে।
অ' আৰে স্কুল-বাগৰা নাই।
স্কুল আহি পেলাই যাম পৰীক্ষা হৈ আছে।
অহ কি আছে আজি।
আজি আছে, তোমাৰ এ বিহু।
অ' বিহু।
আ',
আহ তুমি চাগে বিহু চাবজেক্টটো খুব ভাল পোৱা! অ' তুমি কি চাবজেক্ট ভাল পোৱা?
এ মই চাবজেক্ট- টাবজেক্ট ইমান ভাল নাপাওঁ, মই এনে পঢ়িব লাগে পঢ়ো আৰু
কিয়?
এনে।
অ' কিবা খালা নাই?
খালো, খালো তুমি।
ভালো দিয়া কি খেলা।
মই ভাত খালো।
অহ।
এনেই খেলা চেলা কৰা নাই।
মই খেল ভলীবলে খেলিব গৈছিলো কালি আজি যোৱা নাই যামহে অকণ দেৰিকে।
অহ।
তুমি কি খেলা?
নহ এনেই দৌৰ-চৌৰ।
দৌৰ।
হা দৌৰ
অ',
হে বেলেগ নেখেলে আকৌ।
অ।
কেতিয়াব লুকাবক চুকাবকো খেলো আৰু।
লোক খেলা এই লোক আকো খেলা নে মানুহে।
অ।
এই তোমালোক ফ্ৰী আছা নেকি কেইদিনত তোমাৰ বন্ধু বৰ্গৰ সৈতে তুমি হলেও হব।
চুপে
অ তোমাৰ আছিলে আছিলে ডাঙৰে কাম এটা আছিলে। বৰ্তমান সময়ত চিনেমা হলত চিনেমা এখন চলি আছিল তোমাৰ চুপা চুপ বুলি কয় এনে চাবলৈ য যাবা নেকি বাৰু।
যাব পাৰি সিহঁকেইটাক সুধিব লাগিব
আমাৰ বন্ধু বৰ্গ কেইটা সোধা একেলগে মিলি পেলাই যাওঁ।
যাও ভালো লাগিব আহ
ন কি কোৱা?
কেতিয়া যাম বুলি ভিছা
অ মই ভাবিছিলো তোমাৰ এইকেইদিনতে যাম এই দুই তিনি দিনৰ ভিতৰতে। যাবা নেকি বাৰু।
যাম বুলি ভাবিছো মোৰ চোৱা কথা আছে বৰ্তে চিনেমাখন। মোৰ চোৱা চোৱা কথা আছে বোলো চিনেমাখন।
এই বেছি টিকেট নহয় দামটো বাৰু এশ ডেৰশ ভিতৰতে চাম।
অ
ন চিনেমাখনে বহুত মানে ভাল ভাল অভিনয় কৰিছে। অভিনয় কেইজনে অভিনেতা কেইজনে
সেয়া।
ক তোমালোকৰ ঘৰৰ ফালে গাড়ী গোৰা গৈ আছে নেকি বহুত
গাড়ী ঘৰা অলপ আহঢ়িছে
অ লস্থল হৈ আছে সকাৰণে সুধিছে অ অ।
এ তাত অকণ হলস্থ তুলিছ।
উম এতিয়া তুমি চিনেমা চাই চাগে ভালেই পোৱা
চিনেমা চাইনে ভালেই পাওঁ।
অ এতিয়া প্ৰথম অসমীয়া বোলছবিখনৰ নাম।
জয়মতী।
অ এই কিমান চনত ইয়াক মানে আমাৰ হলত হেৰি কৰা হৈছিলে।
সেইটোহে নাজানো।
জানিব লাগে দেই তুমি অসমীয়া হয় নে কি নহয়। এজন খাতিৰ অসমীয়া হৈ পেলাই এইবোৰ জানিব লাগে।
এয়াাই বাকী খবৰ চবৰ কোৱা?
আৰু কোৱা কিবা কবা নেকি?
বৰ ৰদ দিছে।
ৰ'দ দিছে আমাৰ ঘৰৰ ফালে বৰষুণ দি মাত্ৰ হৈছেহে
এই বিপিতি বলে বৰ ৰত।
অ তোম ঘৰ ফালে এই বৰষুণ দিওঁতে ৰাস্তা পদলি বিলাকত পানী ৰখি
হে পুৰা পুৰা পানী পানী পুৰা পানী পানী হৈছে।
আমাৰ ৰাস্তা পদলিবোৰ বনাব লাগিছিলে দেই গাঁৱলীয়া অঞ্চলত
আহ
বনোৱাৰ কাৰণে বহুত
এ বোক বোকা চোকা হৈ যায় যে প বৰষুনিলে গাই চাই গৈ থাকে
আহ
হে অহ উ
তোমাৰ স্কুটিখনৰ নাম কি আছিলে স্কুটিখনৰ নাম এ অ তোমাক মোক কথা এটা কব আছিলে এ আমাৰ ঘৰত মই ব্য্ৱসায় এটা কৰি আছিলো সৰুকে
অাঁ
তোমাৰ আচাৰৰ ব্যৱসায় বুলি কৈছ আৰু এ ছয় সাতবিধ মান আচাৰ ছাৰ মই বনাইছিলো বৰ্তমান সময়ত যেতিয়া মানুহে নি আছে তেওঁ মানে আৰু হ'ব কাৰণে মই তোমাক কথাটো ক'লো
অ
অ লাইক
এনে কি কিমান টকা কৰি
পেকেট হিচাপে নহয় আমি টেমা হিচাপে বিক্ৰী কৰো তোমাৰ গাহৰি আচাৰ আছিলে বিন জলকীয়া ীয়া আছিলে তাৰপিছত ভোট জলকীয়া আছিলে তাৰপিছত আমৰ আচাৰ আছিলে তাৰপিছত গাজ টেঙা যে গাজ টেঙা গাছ টেঙা আছিলে আৰু দুটামান বিভিন্ন আচাৰ আছে মাউল মা নামটো পাহৰি গ'ল আমাৰ মাউল ক'বনাইতো
আহ
তোমাৰ কিবা আচাৰ তুমি ভাল পা ভাল পোৱা নেকি খাই পেলাই
জুলকাই ভাল পাওঁ
অ তেতিয়াহ'লে আমাৰ ঘৰৰ পৰা নিব কৰিবা এক ডাং অ তোমাৰ এইটোত টেমাত মই বিক্ৰী কৰি আছো তোমাৰ চাৰিশ টকাকে অ এক কেজি থাকে টমাতত তুমি লৈ যাব পাৰিবা শুনিছা অ তোমাৰ সেইটো আচৰ বেয়া নহয়তো
অ
তাত তোমাৰ ভিনেগাৰ মছলা চব দি সৰিয়হ চব দিয়ে থাকে মানে
আ
তুমি নিব পাৰিবা
অ এতিয়া মই মই ক'ম মাক
অ তোমাৰ কিবা এনে ব্যৱসায় চেৱসায় কৰিছা নাকি
তাকে ব্য্ৱসায় মানে গাহৰি আনিম বুলি ভাবিছো পুহিম
গাহৰি পহিবা অ মোৰ গাহৰি পোহাৰ বিষয়ে অলপ এডভাইচ
মই ইমান ভাল নাজানো এই মানে পইচা কেইটামান ললে গাঁৱৰ দুটা আনি পেলাই হেৰি কৰিম বুলি ভাবিছো পুহিম আও হয় ন
ত কি কি খোৱা বা কি কি সময়ত
তোমাৰ কচু শচু সিজাই বাক কম দাঙা বেজি মাৰিম বেজি মাৰিম আৰু তোমাৰ এইবাক মেডিচিন চেডিচিন দিব লাগিব এ মোৰ লগৰ লৰা এটা ন কি আছিল তাৰ নামটো সি আকৌ ধুনীয়াকে পঢ়ে সি সেইবিলাক বিলাক জানেও।
অ প্ৰথম বন্ধুবৰ্গৰ পৰামৰ্শ লৈ ল'বা
পাৰ্টনাৰশিপতে খলো নেকি নে নিজে খলো নিজে খুলিব বহুত পইচা লাগিব নহয়
অ' পইচাটো লাগিবই তোমাৰ।
আহ উ
কাহ হৈ আছে নেকি?
কাহ মানে সেইয়াই আৰু গা চা ইমান ভাল নহয়।
কিয়?
এ নদী সাঁতুৰিলো
তুমি বেয়া বস্তু খোৱা নেকি বাৰু
সেই নাই-নাই বেয়া বস্তু নাখাওঁ।
অ' মই দেখোন তোমাক দেখিলো গুটকা চুটকাবোৰ ইমান খাই থাকা।
এ গুটখটো আৰু সেইটো ক বেয়া বস্তুটোত পৰে আও।
উম, বহুত ভাল বস্তুত পৰে।
অ' তুমি খোৱা নেকি?
নাই-নাই মোৰ ব্যৱস্থ নাখাওঁ।
অহ,
এা পইচা ইনকামৰ কিবা মানে লাইন আছে যদি মোক কবাচোন
শিখৰ খোৱা। হ'ব-হ'ব,
অ',
আৰু তুমি যে কিবা অনলাইন কিবা এটা কৰি আছিলা সেইটো কি হ'ল।
অ কৰ্চটো শেষ হল বাৰু তুমি এনে আই টি আই কৰিব পাৰা মই আই টিই অনলাইনৰচ ছিল বৰ্তমান সময়ত আজিকালি অনলাইনতো পাৰিতো কৰিবলৈ। উ মই তোমাক জনাম দিয়া কি কি কেনেকুৱা হয় বস্তুটো
এনে কিবা পাৰ্চনটেজ-পাৰ্চেন্টজ লাগে নে?
মেট্ৰিক ত পাৰ্চেনডেনছ তোমাৰ সীষ্টি ওপৰত থাকিলে ভাল হয়।
অ মোৰ আৌ চিক্সিৰ ওপৰত নাই নহয়
কিমান পাৰ্চেট
মোৰ ফিফট নাইন পইট জিৰ ছিক্স
বাৰু তেওঁ এপ্ৰক্স ভেলুটো চাই ন সঠিক ভেলুটো চাই পাই যাবও পাৰ তুমি আই টি আই প্ৰশিক্ষ, খন চিন্তা হলে এবাৰ গৈ পেলাই তুমি ল বস্তুটোৰ ওপৰত
আাৰ এই ৰেলগেটত থকাটো নেকি
অ অ আমাৰ ইয়াত থকাখন
অ
এতিয়া তোমাৰ আকৌ পৰীক্ষা আছে নহয়, কেই টাপা আছে পৰীক্ষা?
পৰীক্ষা আপ এ এটা বজাৰ পৰা
অ' পৰীক্ষালৈ যোৱা আৰু লাহে-লাহে ন।
টাইম হোৱা নাই।
এতিয়া ঔষধ দৰব পাতি কিনি কিনিলা মাহঁতলে? অহ দৰৱ কি-কি দৰৱ নিব আহিছিলা। তোমাৰ চুগাৰ আছে।
চুগাৰ আছে অ',
চুগাৰতটো কিয় হয়নো বাৰু?
এইবিলাক মিঠা চিঠা বেছি খালে ডায়বেটিছ
অ আৰু বেলেগ নাই বেমাৰ?
বেলেগ আছে তোমাৰ, থাইৰয়ড আছে।
থাইৰয়ডৰ কি লক্ষণ হ'ব পাৰে?
থাইৰয়ড তোমাৰ এইবিলাক বুট-চুট খালে, মচুৰ দালি, চচুৰ দালি।
অহ' তেতিয়াহ'লে মানে, পানী ধলা ভাত খালে হে হ'ব আৰু।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
আৰু কিবা কবা?
ত মানে মই আই টি আইতো ল'ম বুলি ভাবিছোঁ।
অ যদি লোৱা তুমি আই টি আই যোৱা দিনাখন মোক ক'বা মই তাতে প্ৰশিক্ষণ চেণ্টাৰতে মই থাকিম।
অহ'।
কষ্ট খিনি সহায় কৰি দিম বাৰু মই তোমাক। যদিহে কৰিব তুমি বিচাৰা, মোক তেতিয়া হ'লে তুমি এবাৰ কবা
আহ, অহ', অহ', হ'ব।
ন?
অহ' হ'ব দিয়া।
অহ' ঠিক আছে।
দিয়া হ'ব দিয়া। ।